শুনিছ?
অঁ' শুনিছোঁ, তুমি?
শুনিছোঁ, কোৱা?
অঁ' অঁ' কোৱা, নাই এনেই আছোঁ, তুমি?
উমঁ' মইয়ো এনেই বহি আছোঁ, বতৰটো ইমান সেয়া। বৰষুণ দি আছে যে বহুত, আমাৰ ইয়াতে বহুত বানপানী হৈ তোমালোকৰ ফালে উঠিছে নেকি?
আমাৰ ইয়াতে বানপানী অলপ অলপ হৈছে কেইটামান জাগাত, চ'ব জেগাত নহয় বাৰু এইখিনি।
আমাৰ ইয়াতে বহুত বানপানী হয়, এই সমস্যাও বহুত বানপানী হয়, অলপমান বৰষুণ দিলেই- বানপানী হয়।
অ এয়া ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰিব লাগে মানে বান পানীৰ কাৰণে নলা, পানী খিনি
মানে চিষ্টেম টো ঠিকেই কৰে কিন্তু মানে কি হ'য় জানানে, এই জাবৰ চাবৰ পেলাই দিয়ে জে।
অ', সেইটো হয় বাৰু, কিন্তু এতিয়া মানুহবোৰ আকৌ সেইখিনি সেয়া কৰিব লাগিব যে যাব নেপেলাওঁক যাতে।
কিমান ক'ব মানুহবিলাকো নুশুনে নহ'য় আকৌ তোমাৰ। নকৰা বস্তুতটো বেছিকেহে কৰে।
তোমাৰ কিবা মাত আহি আছে।
মানে নকৰা বস্তুতটো বেছিকেহে কৰে মানে, নকৰিব দিয়া বস্তুটো।
অ', সেইটো হয় কিন্তু, সজাগ সতৰ্ক কৰিব লাগিব মানুহখিনিক।
উম, আমাৰ মানে একেবাৰে নাওঁ চলে। গাড়ী চলা জেগাত নচ'লে আমাৰ ইয়াত, উম। মানে বহুত লাখ সম্পত্তি মানে ধ্বংস হৈ যায়, পানীত একেবাৰে সোমাই পেলাই মানুহ ঘৰ চৰ ডুবি একেবাৰে
সেইটো হয় বাৰু, আনকি ঘৰ ডুবাৰ কথা নহয় কিমান মানুহে নিজক জীৱনৰ হেৰাই দিয়ে, সেই বানপানীৰ নলা খোলা থাকিব কিবা থাকিব
আগতে কেনেকুৱা আছিল, আমাৰ এইখিনি অঞ্চলটোত মানে নদী এখন আছে।
অ'।
তো মানুহ কিছুমানে কি কৰিলে, নদীখনত মাটি দি, দি, দি, দি পেলাই ঘৰ বান্ধিলে তাৰ মানে ত নদীখন সৰু হৈ গ'ল।
অ'।
নদীবোৰ সৰু গ'লে পানী বিলাক যাব ক'ত। ত' সেইকাৰণে মানে এইটো ত কথা মানে নদীখন অলপ খান্দিব লাগিব, আৰু অবৈধ যোনখিনি মানুহখিনি দখল কৰিছে সেই অবৈধ খিনি খেদিব লাগিব তাৰমানে।
অ', অ'। কিন্তু সেনেকে আৰু কৰাটোতো সময় লাগিব ন, তেতিয়া লৈকে এই বানপানীৰ সমস্যাটো থাকিয়ে যাব।
নে আমাৰ লোকেলিটি খিনিয়ে কমপ্লেইন চমপ্লেইন দি আছে, আৰু চৰকাৰেও একচন লৈ আছে বাৰু। সেইটো ক্ষেত্ৰত, মানে এই অবৈধ যোনখিনি আছে বা আমাৰ নদিখন খান্দি আছে, যাবৰ জোথৰ খিনি কৰি আছে, বা নদীখন ডাইভাৰ্ট কৰি আছে। নদীখন ডাইভাৰ্ট কৰি পেলাই মানে বেলেগ ডাইকচত লৈ গৈছে।
অ', আচ্ছা।
আৰু কিনো হ'ব মানে নালাবিলাক ধৰা সৰু হৈছে ন, নালবিলাকো বহল কৰি দিয়ে, কাৰণ ত পলিচনতটো বাঢ়ি গৈছে ন, জনসংখ্যা বাঢ়ি যেতিয়া গৈ আছে তোমাৰ এনেও পানীৰ সেৱাটো বেছি হ'ব ন।
সেইটো হ'য় বাৰু।
ত' এই জাগাটো তোমাৰ নালাগিলেঁও বেছিকে দ'কে খান্দিব লাগিব, অলপ বহল কৰি দিব দিব লাগিব, যাতে পানী খিনি বেছি ধৰে।
অ', অ'।
আৰু বেছি সময়স্যা যায় ঘৰ বিলাক অলপ তলত, যাৰ ভেটিটো মাটি ভেটিটো অলপ যাতে তলত সেই মানুহখিনিৰ অলপ প্ৰব্লেম হ'য়, সেইখিনি মানুহখিনি মানে পানী খিনি আগতে সোমাই। এতিয়া আমাৰ বাৰু অলপ ওখ। কিন্তু তথাপিও আমাৰ সোমায়েই আৰু যাৰ একদম ভেটিটো তলত সিহঁতৰ পুৰা ঘৰতে সোমাই যায় মানে বেয়াই লাগে।
ঘৰত পানী সোমালে আচলতে বহুত বস্তু বেয়াও হৈ যায়। আৰু কিবা এ ইলেক্ট্ৰনিকছৰ বস্তু থাকিলে সেইবোৰ বেয়া হৈ যায়। ভাল নালাগে ন নিজৰ ঘৰ এটা হয় তাৰে ভিতৰত বোলে পানী বানপানী বোৰ সোমাই আছে। অ সেইবোৰ বানপানী নলা নলাৰ পৰা অহা পানী হয় যিমান যি নহওঁক কিয়
আৰু সেইটোতো হয়েই আৰু প্লাছ তোমাৰ যোনখিনি ল'ৰা-ছোৱালী পঢ়ি আছে হাই চেকেণ্ডৰী দিব বা ফাইনেল দিব সেই বস্তু বিলাকত কিতাপ চিতাপ পঢ়িবও জাগা নোহোৱা হৈ যায়।
চবৰে কাৰণে বৰ বিপদ হৈ যায় আৰু
নহয় কিমাননো কিমাননো আৰু ৰিলিফ কেম্পত থাকিব মানুহবিলাক আৰু যোনখিনিৰ বানপানী হয় সেই খিনি আহি আহি পেলাই হাইৱেত থাকে আৰু মানে অলপ সিফালে গাঁৱৰ চাইদ বিলাকত যোনখিনি ডুবি যায় সেইখিনি আহি আহি পেলাই ইয়াত থাকে। কি কম হাইৱেত থাকে। হাইৱে ৰাস্তা বিলাকত থাকে গৰু চৰু চব লৈ আহে তাৰমানে।
সেইটো হয় বৰ দিগদাৰ হৈ যায় সেইটো এতিয়া হাইৱেতোটো সেনেকে থাকিব নোৱাৰে ন এতিয়া গাড়ী-মটৰ চলিলেতো বৰ
নহয় ৰিলি হাইৱেত বাৰু হয় বাৰু কিন্তু ৰিলিফ কেম্প বিলাকো বঢ়াব লাগিব ন ৰিলিফ কেম্প বিলাক যেতিয়া বঢ়াব তেতিয়াহে হ'ব মানে এতিয়া যদি ৰিলিফ কেমে নিদিয়ে তেতিয়াতো মানুহখিনিতো ৰাস্তা লৈ আহিবলৈ বাধ্যই হ'ব ন
সেইটো হয় বাৰু। কিন্তু এতিয়া উপায় নাই ন ৰিলিফ কেম্প কিমান ক'ত বঢ়াবনো এতিয়া সেনেকুৱা মানুহ থাকিব লাগিব এতিয়া বাৰ বাৰ আৰ্মিবোৰ যদি ইয়াতে আহি থাকে তেতিয়া আমাৰ তাতে বৰ্ডাৰত কোন থাকিব?
মানে মানে বুজা নাই
ৰিলিফ কেম্পটো বহোৱাৰ কাৰণে এতিয়া পুলিচ বা আৰ্মি যদি আহে তেতিয়া সিহঁতৰ নি
নাই নাই ৰিলিফ কেম্পত পুলিচ, আৰ্মি নাহে। ৰিলিফ কেম্পটো তোমাৰ এইটো গভৰ্মেন্ত যিকোনো স্কুল, কলেজ বা এনেকুৱা যোনখিনি জেগা আছে যোনটো অলপ ওখ গভমেণ্ট তে তাতে তোমাৰ মানে কিছুমান চাৰ্ভিচ প্ৰভাইত কৰে যেনেকে তোমাৰ উম হেল্থ হ'ল বা তোমাৰ হেল্ল'
হেল্ল' অ
যেনেকে যেনেকে হেল্থ হ'ল তোমাৰ য'ত খানা চানা থাকিব পৰা জাগা তো সেনেকা বনাই দিটুছু চৰকাৰে কৰে সেইটো মানে তোমাৰ এয়াই নহয় অ আৰ্মিয়ে নকৰে তাৰমানে।
অ অ অ অ মই অলপ ভুল বুজি দিলোঁ মানে। হেল্ল'
সেইয়ে আৰু সেইয়ে আৰু মানে।
অ বুজিছোঁ। নাই নাই এই বানপানীৰ সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা মানে এতিয়া। মানুহৰ ইমান অশান্তিও হৈ যায়।
উম তোমালোকৰ ঘৰত নুঠে ন?
আমাৰ ঘৰতো ওখ আছে মানে আমাৰ ঘৰত নুঠে এনেই অলপ বেছি যদি ধৰি লোৱা দুদিন, তিনদিন অ একদম জোৰ জোৰছে বৰষুণ দি আছে নৰখাকে। তেতিয়া আমাৰ কেম্পাচত পানী উঠে।
তো ঘৰত নুঠে বাৰু, ঘৰতো ওখ আছে গোটেইকেইটা ঘৰে ওখ আছে।
ভাল একজা এক জাপতে মানে পানী উঠি যায় মানে অলপমান যদি বৰষুণ দি কিন কিনকে তথাপিও পানী উ ঠি যায় তাৰমানে।
অ আমাৰ আগৰ ৰাস্তাটোত উঠে এইখিনি নুঠে কেম্পাচত সে আৰু আমাৰ ড্ৰেইনেজ চিষ্টেমটোৰ কাৰণে নুঠে ধৰি লোৱা।
আৰু তোমাৰ এই মানুহবিলাকে গছ - চছ কাটি দিছে ন এতিয়া গছ কাটি দিলেতো পানীখিনি যাব ক'ত? গছে গছ থাকিলে গছে লৈ লয় ন বস্তুখিনি ত' সেনেকেও বহুত বস চ এনভাইৰনমেন্ট ডেমেজ হৈ আছে আৰু ডেভলপমেণ্টো হৈছে বাট এই গছ - চছ কাটা
নে অ, নাই আমাৰ ঘৰত গছ এনেই ৰোৱা আছে কিন্তু আমাৰ কেম্প পাছত ভিতৰত মানে গছ - চছ হৈছে।
কৰা বা আৰু এজনে কৰা নহ'ব চবে কৰিব লাগিব ন?
চবেই কৰিব লাগিব অ সেইটো হয়।
এইটো চব জাগা যদি তুমি গছ - চছ কাটি পকা কৰি দিয়া পানীখিনি যাব ক''ত? পানী কিন্তু মাটিৰ ওপৰতে থাকি যাব ন এতিয়া মাটি হলে মাটি টানি লৈ যায় বা গছে টানি লৈ যায় ন।
অ অ।
ত এতিয়া যত চব জেগাত যদি পকাই কৰি দিয়া তেন্তে পানীখিনি যাব ক'ত? এনেকুৱা কথা আৰু। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?